হেল্ল'
হেল্ল
অহ কি খবৰ?
অহ, ভালে ভালে ভালে তোমাৰ কোৱা?
অহ মোৰো ভালে দিয়া, কি কৰি আছা?
এহ, এনেই এ অলপ কিবাকে চাই আছিলোঁ মোবাইলটোকে টিপি পেলাই।
অ হয় নেকি উম চাহ পানী খালা?
খালোঁ খালোঁ খালোঁ তুমি কি কৰিছা?
এ ময়ো এনেই আছোঁ ৰবা,
অ'
কলেজটো বন্ধই চাগে তোমালোকৰ,
হয় হয় বন্ধ, তোমাৰো বন্ধ ন?
অ বন্ধ ৰবা, এ বন্ধ হ'লেও কি হ'ব যিবিলাক ইমান প্ৰজেক্ট দি থৈছে, যিগাল দি থৈছে, শেষ কৰিবই মানে নোৱাৰি, ইমান দিছে লিখিয়ে আছোঁ লিখিয়ে আছোঁ।
হয় হয় আচ্ছা, বাকি গৰমো বহুত পৰিছে বাকী,
এই গৰম নক'বা আৰু গৰমততো অৱস্থা নাইয়ে, এই ক'ত ক'ত যে বহিব লগা হৈছে। কেতিয়াবা সেই গছৰ, তলত যে বহোঁ, কেতিয়াবা পিছফালে এখন আমাৰ ঘৰৰ পিছফালে বাৰানদা এখন দিছে বাৰানাখনত তাৰ মানে অকনমান ছাঁহ পৰে আৰু বতাহও আহে পিছ, ফালৰ পৰা এই তাতেও কেতিয়া বহোঁ। ঘৰৰ ভিতৰতো থাকিবই নোৱাৰি, ফেনৰ বতাহ বিলাক একেবাৰে গৰম গৰম বতাহ। মানে অৱস্থা নাই আৰু ঘৰ ভিতৰত।
অ' হয় দিয়া। ঠিকেই কৈছা তুমি।
এই এতিয়া কলেজ চলেজ গৈ থাকিলে মানে সিমান এটা হে অনুভৱ নহয় আৰু, সেইটোৱে কলেজত, গৈ থাকিলে বা পাছত হেৰি কৰি থাকিলে, গৰম লাগে কিন্তু মানে লগৰ লগত থাকিল থাকিলে আৰু অনুভৱ নহয়, সেইকাৰণে মানে কলেজ থাকিলেই ভাল পাওঁ মই গৰম। কলেজ নাথকাতকৈ,
হ অ' অ সেইটো হয়, কিন্তু ওলাই গ'লে গৰম লাগে যে।
অ হয় বাৰু, আৰু হয় দিয়া।
তাকে দিনক দিনে গৰম বাঢ়ি গৈ আছে মানে।
উম' একদম, এ নাবাৰিবনো কিয় গোটেই গছবিলাক কাটিলে, গোটেইবিলাক ধ্বংস কৰিলে, এতিয়া গৰম বাঢ়িবই দিয়াচোন ন আমাৰেই দুখ। গছবিলাক কাটিলোঁ মেলিলো সেইকাৰণে,
হয় হয় হয়, ঠিক কৈছা তুমি।
উম'
বাকী তাকেই বাকী কলেজ কেতিয়া খুলিব?
কলেজ এনে আগষ্টত খুলিব নেকি, আপুনি শুনা মতে আগষ্টত খুলিব এক তাৰিখৰ পৰা। যিহেতু যোৱাবাৰো আগষ্টতে খুলিছিল, সম্ভৱ এইবাৰো আগষ্টতে খুলিব আৰু মানে একো নটিচ দিয়া নাই দিয়াচোন। তাকে সোনকালে খুলিলে হয় গ'লে কলেজটো থাকিলে মানে এটা মানে নিয়মীয়া এটা হেৰি হৈ থাকে আৰু
হয় হয় হয় হয়
পিছে খুৰীহঁতৰ ভাল তোমালোকৰ ঘৰত?
অ ভালে ভালে ভালে আছে তোমাৰ
অ' আছে আছে,
অ' তাকে,
বাকী, আহ বন্ধৰ দিন কেইটা এনে আজৰি পৰত কি কৰা বাৰু?
এই আজৰি পৰত কি কৰিবা এই কলো নহয়। প্ৰেক্টিকেল, প্ৰজেক্ট এইবিলাক প্ৰকল্প বনোৱা কিবা কিবি। এইবিলাকটো আছে আৰু, মাজে মাজে উপন্যাসৰ বিষয়ে কেতিয়াবা পঢ়ো, আৰু মোবাইলটোতো আছে আৰু মই কৰ্মশালা এটা কৰি আছো ৰবা মানে হেৰি কৰি আছো নাটকৰ মানে তাত আ নাটকৰ কথাখিনি শিকাই, মই আগৰ পৰা যিহেতুকে নাটকৰ লগত জৰিত তুমি জানাইচোন, মানে কৰ্মশালাটোও কৰি আছো। আৰু মানে এটা হেৰিও আছে এটা প্ৰগ্ৰেমো আছে মোৰ এটা অনুষ্ঠান এটা এই জুলাইতে হ'ব বাৰু বিশ তাৰিখে মানে হেৰি হ'ব নাটক এখন হ'ব তাতে মানে এক্টিঙো কৰিছো ৰিহাৰ্চেলতো যাই আছো দিয়াচোন এই হেনেকে দিনবোৰ গৈ আছে আৰু
অ
এনে তুমি কি কৰি আছা এই গৰম বন্ধত
মই তেনেকেও কৰা নাই মই এনেই নতুন নতুন কিছুমান এ চলচ্চিত্ৰ ছবি চাবলৈ আৰম্ভ কৰিছো আগৰ দিনৰ যিবোৰ পুৰণা দিনৰ কিছুমান ছবিবোৰ সেইবোৰ মানে বহুত দিনৰ পৰা চাম চাম বুলি মানে চাব চাব হোৱা নাছিলে এতিয়া তাকে চাব লৈছো এটা এটাকে চাই আছো তাকে তোমাৰ আৰু তেনেকেই এ মানে মনোৰঞ্জনতে কতাই আছো গোটেই গৰম বন্ধু গৰম বন্ধৰ মাহটো মানে হে
অ ঠিকে আছে ভালে হৈছে দিয়া এই গৰম বন্ধতনো একো কৰিব মনে নাযায় দিয়াচোন যি গৰমৰ কাৰণে কলোৱে নহয়।
হয় হয় হয় ঠিক কৈছা
ওলাইও যাব নোৱাৰি ইমান গৰম কতো মানে এতিয়া কৰ'বাত ওলাই যাবা নতুন কাপোৰ এযোৰ পিন্ধিব লাগিল নতুন কাপোৰ এযোৰ পিন্ধিলে যি টো গৰম লাগে। মানে ক'ব নোৱাৰি আৰু আৰু ঘৰৰ পৰাও হেনেকে যোৱা নহয়েই দিয়া এনকে।
হয় আৰু হয় হয় কোৱা
অ হেৰি পিছে বহুতে বন্ধ বুলি ফুৰিবলৈ গৈ আছে শ্বিলং গৈ আছে, মানালী গৈ আছে, তুংজাং গৈ আছে তুমি ক'ত কতো একো যোৱা নাই নেকি তুমি যোৱা আছে কিবা
নাই নাই মই বৰ্তমান কতো একো কতো যোৱা নাই মই আহ ঘৰতে আছো মানে অ অলপ দিন পিছত চাগে গাঁৱৰ ঘৰত যাম চাগে এইটো ভাবি থৈছো।
অ
এতিয়া এনে এনেকে একো কৰা নাই যোৱাৰ মানে হেৰি নাই বাৰু
অ ঠিকে আছে দিয়া এই নহয় আজিকালি তে মোবাইলত পাই আছো যে মই বোলো যোৱা নেকি গলে মোকো লগ ধৰিবা।
নাই- নাই- নাই এ যোৱা হোৱা নাই এতিয়ালৈকে। আহ, তাকেই আহ আজিতো এই দচ তাৰিখ হলেই গৰমৰ ধৰ দহটা দিন গ'লেই বাৰু হিটো দচটা দিন কেনেকে পাৰ কৰিলো কেনেকে গম নাপালো কিন
অ হয় দিয়া কিন্তু কেনেকে গ'ল মানে আৰু পৰীক্ষা আগতে শেষ হৈছে নহয় বহুত দিন আগতে আমাৰ তাতে তেতিয়াৰ পৰা বন্ধয়ে পাই আছো। মানে ঘৰত তে আছো আৰু মানে ঘৰত থাকিলে দেৰিকে উঠাই হয় উঠিছোহে অলপ আগত উঠাৰ লগে লগে দিন টো সেই হৈ যায়
হয় ঠিক কৈছা উম।
এটা মানে অভ্যাস হৈ গৈছে যে, দেৰিকে উঠো মানে সোনকালে উঠি সাৰ যদিও পাওঁ উঠা নাযায় আৰু মানে উঠিলেও কেতিয়াবা এই বাথৰুমত যাও বাথ ৰুমৰ পৰা আহি আকৌ শুই যাওঁ নহ'লে বা মোবাইলটোকে চাই থাকো সেনেকুৱাই হয় বিচনাতে থাকো। আকৌ মুঠতে দচটা বাজাত দচটা বাৰটা নাবাজালৈকে।
অ, হয়- হয়- হয় মানে আ হেৰি অ, তোমাৰ মানে ৰাতিপুৱা উঠা অভ্যাসটো মানে তেনেকে কলেজ থাকিলেহে মানে থাকে মানে। যে মানে এনে মানে মই আছোঁ তোমাৰ কলেচো আছে নে থাকিলে ৰাতি শুৱাতো দেৰি হৈ যায় মোবাইল -মোবাইল চাই -চাই ত'। তেতিয়া ৰাতিপুৱা খোৱাৰ অভ্যাসটো মানে তেনেকে বেয়া হৈ যায় মানে ৰাতিপুৱা দেৰিকে উঠা যায় মানে।
উম-উম আৰু ৰাতিপুৱা দেৰিকে উঠা যায় তাৰপিছত একো মানে খোৱা লোৱাৰো মানে টাইম টেবুল নোহোৱা হৈ যায় মানে এয়া এতিয়া কলেজ থাকিলে বা স্কুল থাকিলে এটা মানে থাকে যে ৰাতিপুৱা উঠিব লাগিব কিবা এটা খাব লাগিব দৌৰা দৌৰিকে যাব লাগিব মানে এতিয়া ৰাতি উপায় নাই এলাহ এলাহকে উঠো উঠি কিনে কিবা এটা খাওঁ নাখাওঁ কেতিয়াবা নাখাওঁ। মায়ে গালি দি- দি কেতিয়াবা খুৱাই। আৰু কেতিয়াবা সেই সেনেকে টেবুলত এই গাখীৰ গিলাচ দি থলে টেবুলৰ ওপৰতে এনকে বহি থাকে আকৌ দুপৰীয়া সেইগিলাছ পেলাই দিব লাগে ভাত খোৱাৰ আগে -আগে।
হ মইতোতো এই মানে এনেকে বন্ধ থাকিলে মোৰ ভাইটোৱে গৰমত বন্ধ কেদিনে মোৰ পুৱাৰ জলপান কৰাই নহয় মই উঠি পেলাই দাই এ মানে তোমাৰ লগে -লগে উঠি পেলাই তাৰে অলপ দেৰি পিছত দুপৰীয়াৰ ভাত সাঁজ খাবলে হয়ে মানে।
অ', মোৰো দিয়া মানে এ যিমান যি কলে কয় যে ছোৱালী মানুহক চাহকাপ লাগে বুলি এই তেনেকুৱা আৰু মানে ছোৱালী যে এই চাহকাপ বনাও ঠিকে চাহকাপ বা গাখীৰ কাপ বনাওঁ বনাই কিনে সেই টেবুলত থওঁ বোলে কিতাপ এখন পঢ়িম বা কিবা এটা কৰিম। এই টেবুলত থলো থৈ কিনে মোবাইল টো চালো চাওঁতে -চাওঁতে কেতিয়া বাৰটা বাজিল, এটা বাজিল এই মাইয়ে ভাত খাবই মাতে তাৰ পিছত আ মনে -মনে যে গাখীৰ গিলাছ পেলাই দি থৈ আহো গমেই নাপায়। গম পালে কেতিয়াবা দিব একেবাৰে।
হয়-হয়, -হয়। এনেইয়া কি কয় সেই একেইটাই তোমাৰ মোৰো সেই একেইটাই। কি মানে তোমাৰ খালি আৰু এই অ, তোমাৰ অত্যন্ত গৰম যেতিয়া হয় তেতিয়াও মানে অশান্তি লাগে আৰু যেতিয়া অত্যান্ত ঠাণ্ডা হয় তেতিয়াও শান্তি লাগে এতিয়া গৰমৰ দিনকেইটাত ক'বাত বাহিৰলে ওলাই গলে মানে যিখিনি কাপোৰ পিন্ধা যায় সেইখিনি কাপোৰ আহি পেলাই আকৌ মানে ৰ'দত মেলি দিব লাগে নহলে যি ঘাম ধৰে। সেইপিনি কাপোৰ মানে আকৌ ব্যৱহাৰ কৰিবলৈ মানে অনুকূচি হৈ উঠে মানে যদি আমি নোধো। হয় এইটো কথা ঠাণ্ডা দিনতো তোমাৰ আকৌ অত্যাধিক ঠাণ্ডাত কি হয় চৰ্দি -তৰ্দি। এইবোৰ মানে বেছি হয় অলপ মানে এইটো বস্তু গৰম দিনত নাথাকে দিয়াছোন।
অ, হয় দিয়া মানে এই গৰমৰ দিনততো কাপোৰ বিলাক এবাৰ পিন্ধাৰ পিছত এবাৰ খুলি দিয়াৰ পিছত আৰু নোৱাৰি আৰু সিযোৰ পিন্ধিব আৰু নোধোৱাকে থবও নোৱাৰি দিয়াচোন নোধোৱাকে নোধোৱাকে থবা গোন্ধ ওলাব। বা এনে পানীত ভিজাই থলেও সেই ক'লা ক'লা কিবা দাগ পৰে নহয় আমাৰ ফালে তিলা পৰা বুলি কয়। ত' সেইটো দাগ লাগি যাব। এই নকবা আৰু মানে দিগদাৰ ঠাণ্ডাৰ দিনততো ঠাণ্ডাৰ দিনতো মই বেয়াই পাওঁ। ঠাণ্ডাৰ দিনত ইমান কাপোৰ পিন্ধিব লাগে আমাৰ এই ঘৰৰ চকেজ বিলাক বা আলনাখনত কাপোৰৰ মানে দম হৈ যায মই সেই বস্তু বৰ বেয়া পাবিবা নিজকে লেতেৰা- লেতেৰা টাইপ লাগে ইমান কাপোৰ পিন্ধিলে।
বিশেষকৈ মানে এই বগা কাপোৰবোৰ গৰম দিনত পিন্ধিবলৈ বহুত। তা মানে। দিগদাৰ মানে বগা কাপোৰ বিলাকতে সেই ক'লা দাগবোৰ পৰে তুমি যোনটো কৈছা বগা দাগ। বগা কাপোৰ বিলাক মানে বেছি দাগি হৈ যায়। সোনকালে
অ কিন্তু বগা কাপোৰ বিলাক পিন্ধিলে আৰামো আছে দিয়াচোন আহ পিন্ধি ভাল লাগে কিন্তু ত সেই দাগতটো পৰিলে আৰু বেয়া লাগে আৰু মানে এবাৰ
অ সেইটোৱে কথা তাকেই অহ
তাকে এনে এতিয়া ঘৰত এনে আছা চাগে
অ অ এনেই আছোঁ। আৰু তোমাৰ এই বিজুলী পাতিৰেও তোমাৰ হেৰি ডা--বিজুলী বিল বিলাকো মানে তোমাৰ বেছি হয় মানে গৰম দিনত যিহেতু ফ্ৰীজ ফেন এইবোৰ মানে তোমাৰ মানে চলিয়ে থাকে মানে তোমাৰ চৌবিশ ঘণ্টাই চলি থকা বুলি ক'ব পাৰি। ঠাণ্ডা দিনত সেইটো অলপ কম হয় তাতে ৰেহাই হয় অলপ বিদ্যুতৰ মাচুল দিয়াত
অ তাকে হয় দিয়া অ এই ৰবা মোক মানে মায়ে মাতিছে। তোমাক পিছত কৰি আছোঁ দিয়া অকমান।
অ দিয়া দিয়া ঠিক আছে হ'ব অ।